হেল্ল', হয় শুনি আছো মই এতিয়াও অকনমান এ কি বুলি কয় টেবুলতে বুলি ক'ব লাগিব দেই। অ, এই পঢ়াৰ টেবুলত অকনমান
উম, কি পঢ়ি আছা?
অ, কি পঢ়িছা মানে আজি যে অকনমান বাহিৰা কিতাপে পঢ়িছো দেই।
হয়-হয় বাহিৰা কিতাপো পঢ়িব লাগে তাৰ হয়।
অকমান মানে এতিয়া কি হয় অসম অসম টু থাউজেড টুৱেণ্টি ফাইভ খনে আছে মানে এ মোৰ লগত মই সেইখনে অকমান পঢ়িছো আজি মানে অকণমান এই নামঘৰ ধৰ্ম এইটোৰ ওপৰত পঢ়িছো মানে। এই বিভাগটো যিটো পাইছো বৰ্তমান অ', অ', অ',
তোমাৰ তোমাৰ কি বুলি কয় অসমীয়া যোনটো মধ্যবিত্ত শ্ৰেণী তাৰ তোমাৰ সামাজিক জীৱনৰ মেৰুদণ্ড বুলি ক'বলে তোমাৰ এই সত্ৰ মানে প্ৰতিষ্ঠান খনকে বুলি ক'ব পাৰি আৰু -আৰু কাৰণ তোমাৰ হয় সামাজিক আৰু সাংস্কৃতিক জীৱনৰ তোমাৰ প্ৰতিটো মানে কুজ আৰু অসমীয়াৰ মানে বেছিভাগ মানুহৰে প্ৰায় সৰ সংখ্য মানুহবোৰে মানে তোমাৰ তাৰ লগতে জড়িত বুলি ক'ব লাগিব আৰু।
ইয়াৰ লগতে জড়িত আৰু ইয়াৰ লগত জড়িত হবই লাগিব কাৰণ উম, কাৰণ এখন সমাজ এখন সংস্কাৰ আমি এই নামঘৰ প্ৰতিষ্ঠান বা সত্ৰৰ লগত জড়িত থকাৰ কাৰণে আজি একতা ভাৱ বা একেডাল এনাৰজিৰে বান্ধ খাইছো আমি।
গতিকে আমি জড়িত হ'বই লাগিব কথাখিনি শংকৰ মাধৱৰ দিনৰ পৰা এই প্ৰক্ৰিয়াটো চলি আহিছে নহয় জানো গতিকে এ অকমান সেই বিষয়টোৱে আজি পঢ়িছিলো মোৰ ভাল লাগিছে কথাখিনি মানে যদিও আমি ইমান এটা চোৱা নহয় বা আজি এ এই কিতাপখন বিভিন্ন কথা লিখা আছেটো ইয়াত ত' এইটো এটা চেপ্তাৰ মানে তেনেকে দিয়া আছে মানে এই বিভাগটো গতিকে অকনমান আজি চাইছিলো তাৰ মানে ত' ইয়াত বৰপেটা সত্ৰৰ কথা আহিছে, মাজুলী সত্ৰৰ কথা আহিছে, কমলাপুৰ সত্ৰৰ কথা আহছে ত' জুৰিয়া নামঘৰ কথা আহিছে ত' এই অকনমান এইখিনি ওপযাচি চাইছিলো আজি এতিয়া মেইন কথাটো হৈছে কি আমি স ত্ৰ বা মন্দিৰে মছজিদ হওক যিমানে যি নহওক আমি মোৰ বন্ধু এটা কথাই লক্ষ্য কৰিলোঁ আমি যিমানে যি দেৱ দেৱী দেৱতা পূজা নকৰো আমি সেই একেজন প্ৰভুকে আমি আমি সকলোৱে প্ৰতিপালন আৰধনা আছে। পূজা -অৰ্চনা কৰি আছো চাবলে গলে দেই মানে -মানে মোৰ উদেশ্য তে, কৈছো মানে এতিয়া তুমি যিয়ে নহওক যি ধৰ্ম বুলিয়েই নহওক আমি হিন্দু হওক, খ্ৰীষ্টান হওক, শিখ হওক মুছলিমেই হওক। হয় আমি বেলেগ -বেলেগ এ ইষ্টেনৰ পৰা বেলেগ- বেলেগ সময়িত আমি- এই বস্তুখিনি উপস্থাপন হৈছিলে। যেনেকে হিন্দু ধৰ্মটো আজি পাঁচ হাজাৰ বছৰ পা চাৰে তিনি হাজাৰ বছৰ হৈছে বুলি আমি বিভিন্ন কিতাপে পত্ৰই পা আমি ইন্টাৰনেটত আমি বিচাৰিলেও পোৱা যায় তাৰ উপৰ্ব ধৰ অ, যি খ্ৰীষ্টান ধৰ্মটো আজি চাৰে তিনি -তিনি হাজাৰ বছৰৰ হৈছে বুলি কয় বা দুহেজাৰ পঁচিছ- কৈছে বুলি কয় আৰু সেই মুছলিম ধৰ্মটো ঠিক তেনেকুৱা ধৰণকে বুলি কোৱা হয়।
হয় তোমাৰ ছিক্স হানৰেদ ছশ বিছত মানে তোমাৰ মানে মোটামুটি আৰু ইছলাম ধৰ্মতো মানে তোমাৰ মানে পৃথিৱীলৈ অহা বুলি কোৱা হয় আৰু কাৰণ তোমাৰ সেইটো বৰ্ষতেই মানে তুমি যদি আমাৰ বৰ্তমান যোনখন গেগৰিয়ান কেলেণ্ডাৰ আমি ইউজ কৰোঁ সেইখননৰ মতে চাওঁ এতিয়া ছশ বাইশ মানতে মানে কি বুলি মানে তোমাৰ এওঁলোকৰ বছৰত মহম্মদে তোমাৰ হেৰি দেখি মানে সপোনটো দেখিছিলে বুলি কোৱা হয় আৰু।
হয়-হয় -হয়। এতিয়া আহ, এতিয়া তোমাক মই এটা প্ৰশ্ন সুধিছো মানে উম এতিয়া এই পি পৃথিৱীখনো আমাৰ এই পৃথিৱীখনত আমাৰ ওৱান নাইনটি ফাইভ মানে এশ পঞ্চানব্বৈখন ৰাষ্ট্ৰ আছে বুলি কয় আৰু কিছুমানত তুমি এইটো পাবা যে এশ সাতানব্বৈ খন আছে বুলি পাবা। ত' কিছুমান যেনেকে ধৰা হৈছে যেনেকে ভেটিকান চিটি পৰা আদি কি এনেকুৱা ধৰণৰ কিছুমান ধৰা হৈছে গতিকে এশ সাতানবৈখন বুলিও তুমি কিছু -কিছু কিতাপত উল্লেখ পাবা ত' এতিয়া এই পৃথিৱী ধৰ এশ পঞ্চানব্বৈ এখন দেশতে এতিয়া আটাইতকৈ বেছি ধৰ্মাৱলম্বী থকা কোনটো ধৰ্ম তোমাৰ মতে এ এই পৃথিৱীত মানুহ বা জাতি জনগোষ্ঠী আছে যেন লাগিছে?
প্ৰথম মানে তোমাৰ অফিচিয়েল ডেটা মতেটো প্ৰথম- প্ৰথম কি বুলি কয় তোমাৰ চবত আটাইতকৈ বেছি তোমাৰ খ্ৰীষ্টান ধৰ্মৰ মানুহে আছে বুলি কোৱা হয়।
অ, তুমি -তুমি খ্ৰীষ্টান ধৰ্ম মানে ৰেক কি হয় এতিয়া খ্ৰীষ্টান নহয় আটাইতকৈ বেছি তুমি আহ, মুছলিম ধৰ্মৰ মানুহে পাবা।
অ, একচুলি তোমাৰ মুচ ধৰ্মৰ মানুহখিনি তোমাৰ দুহেজাৰ এঘাৰ চনৰ চেন্ঞ্চাছৰ মতে ছেকেণ্ডত আছিলে।
অ, নহয় এতিয়া বৰ্তমান তুমি সেইটো পাবা এ এতিয়া এ চাবলে গ'লে তুমি বেছিভাগ কাউন্টে বেছিভাগ দেশত কিন্তু সেই তেনেকে দেখোৱা যায়। এতিয়া হিন্দু ৰাষ্ট্ৰ হিচাপে চাব গ'লে আমি ভাৰতবৰ্ষখনে আছে কিন্তু ইয়াৰ উপৰি বিভিন্ন
একচুলি নেপাল হিন্দু ৰা বুলি ক'লেহে অকল নেপালখনহে আছে ভাৰতখন তেনে হলে ধৰ্ম নিৰপেক্ষ বুলিয়ে
ধৰ্ম অহ, ধৰ্মদেশ বুলি কোৱা হয় কিন্তু ত তথাপিও এতিয়া যদি চোৱা হয় তাৰমানে অহ, বেছিকৈ যদি আছে বুলি ভাৰতবৰ্ষত আছে ত' এনেকে নেপ নেপালতো আছে ত' মানে হিন্দু এনেকে আছে বিভিন্ন স্থানতো আছে যেনকে পাকিস্তান
ভাৰতবৰ্ষত আছে হয় -হয় -হয় -হয় -হয়- হয়।
অ, সেইপাকে চাব গ'লে এ ভাৰতবৰ্ষখন তেনেকে কোৱা হয় আৰু দ্বিতীয়তে অ, মুছলিম ধৰ্মটো ঢেৰ আছে যেনেকে ইৰাণ আছে, ইৰাক আছে, চৌদি আছে ক কাত্ৰা আছে ত' এনেকুৱা ধৰণৰ বহুত আছে আৰু ইছলামিক অ', অ ', কি অ, খ্ৰীষ্টান ধৰ্মটো যেনেকে আমেৰিকাত আছে ধৰ তেনেকুৱা ধৰণকে আছে বুদ্ধিষ্ট চাইনা আছে গতিকে
একচুৱেলি চাইনাত তোমাৰ হয় বুদ্ধ ধৰ্মটো পমিনেণ্ট কিন্তু চাইনাখন সাধাৰণতে এখন নষ্টিক দেশ মানে তোমাৰ মানে সেইখন তোমাৰ চৰকাৰীভাৱে সেইখনত তোমাৰ মানে ধৰ্ম নিৰপেক্ষ আৰু নাস্তিক। মানে তোমাৰ নাস্তিকতাটো তোমাৰ অফিচিয়েলি- চৰকাৰে মানে তোমাৰ হেৰি কৰা কৰে মানে তোমাৰ ধৰি মানে তোমাৰ প্ৰচাৰ কৰে। যে তোমাৰ হেৰি তোমাৰ যোনটো মানে আমাৰ যেনেকে তোমাৰ ৰাজনৈতিক জীৱন আৰু সামাজিক জীৱনত ধৰ্মই এটা মানে কি বুলি কয় গুৰুত্বপূৰ্ণ ভূমিকা তোমাৰ আহ পালন কৰে কিন্তু তাত মানে তোমাৰ প্ৰাইভেট লাইফটো সেই অকল তুমি ধৰ্ম হেৰি কৰিব পাৰিবা মানে আৰু। তোমাৰ সামাজিক জীৱনত ধৰ্ম মানে তেনেকে তোমাৰ স্থানটো তোমাৰ চৰ প্ৰায় মানে হেৰি কৰি থৈছে ব
তাত মানে এ সামাজিকভাৱে বৰ বিস্তাৰহোৱাকে প্ৰচাৰ কৰা তাত অনুমতি তেতিয়া হোৱা নাই নোৱাৰে কাৰণ অ তাত মানে সেইবিলাক কি হয় মই আজি কৈ দিছো তোমাক এই কথাখিনি বা মই যিখিনি বুজিছো এইেইটো কথা কৈছো
আচলতে জাতি ভেদ ধৰ্ম নিৰীক্ষ থাকিলে মানে আমাৰ বহুতখিনি বিভ্ৰান্তিৰ মাজত সৃষ্টি হ'বলগীয়া হয়। গতিকে সেইবোৰ বস্তু চাইনা সেইবোৰ উপলব্ধ নাই সেইবাবে সেইকাৰণে বেন লগাই থোৱা আছে। উম, ইয় চাইনা অকল সেয়া বুলি নহয় কিছুমান ৰাজনৈতিক ক্ষেত্ৰতো সেইবোৰ কথা আছে। অকল এই ধৰ্মৰ ক্ষেত্ৰতে বুলি নহয় আৰু এই কথাটো হয়য়ো মই বৰ বেছিকে ৰাজনৈতিক ক্ষেত্ৰত আৰু ধৰ্ম কথাবোৰ মানে বিবেচনা যিন এনেকুৱা ধ সামাজিক স্থানত মানে বৰ বেছিকৈ কোৱাতটো মই ভাল নেদেখো মই সেইবাবে।
হয়-হয়- হয়-হয়।
মানুহৰ বহুত জাতি ভেদ হবলৈ ধৰে ত' সেইবাবে এ আমি জানিব লাগে কথাবোৰ নজোৱা নহয় আমি একতা ভাবো থাকিব লাগে বা অম, চবে সময় মিলি থাকিব লাগে। কিন্তু তথাপিও সেই পাকে চাব গ'লে মই চাইনাক সেই সেই কথাটো মই প্ৰাধান্য দিওঁ। উম, উমহ। এতিয়া আহ আমি এতিয়া চাবলে গ'লে এ এতিয়া মই দেৱ দেৱী কথাটো ক'লো তোমাক ধৰ এতিয়া আমি ধৰ হিন্দু ধৰ্ম। হিন্দুত্ব বহুত আছে এতিয়া আমি তেত্ৰিছ কুটি দেৱতা কথা আম বিভিন্ন স্থানত আমি শুনিয়ে আহিছো নহয় জানো কিতাপৰ পথ পাইছো। কিন্তু তথাপিও চাব গ'লে মই একেজন বুলিয়ে ভাবোঁ। কাৰণ সেই একেখিনি দেৱ দেৱী দেৱতাকে আমি পূজা অৰ্চনা কৰিছোঁ বুলি ভাবোঁ। এতিয়া শ্ৰীকৃষ্ণই আপু এই এনেই তুমি লক্ষ্য কৰিবা যে শ্ৰী হৰিয় কেইটা ৰূপ আছিলে? তুমি পাবা কিছুমান
তোমাৰ মানে নটা বুলি পাই আৰু।
উমহ নটা নহয় আহ নটা এতিয়ালৈকে অৱতাৰ লৈছে বুলি পাবা। এটা অৱতাৰ ল'বলৈ বাকী আছে সেয়া হৈছে কলকি অৱতাৰ। কলকি অৱতাৰ, কিন্তু কি তুমি কিছুমান কিতাপত বা কিছুমান স্থানত তুমি চৌবিশটা বুলিয়ে পাবা। যেনেকে এ চুগ্ৰীপৰ নামটো আহিব পাৰে। তেনেকুৱা ধৰণৰকে চুগ্ৰীপে আছিল চাগে য'ত মানে ঘোঁৰাৰ মূৰা আকৃতি এটা লৈ পিনে যেতিয়া ব্ৰক্ষ্মাৰ পৰা বেদখন যেতিয়া
অঁ সেইটো অঁ হয় হয় হয়গ্ৰীৱ হয়
অঁ, অঁ সুগ্ৰীপ নে কি আছিলে? তেতিয়া মানে সেইজনে তেতিয়া শ্ৰী বিষ্ণু বিষ্ণু হৰিয়ে সেই ৰূপ লৈ মানে উদ্ধাৰ কৰি আনিছিলে। তেতিয়া তেওঁক মানে সেইকাৰণে গুণিত জ্ঞানী বুলি এতিয়াও বহুতে মানে পূজা অৰ্চনা কৰে। যে সেইবিলাক কথা আহিব তেতিয়া সেইকাৰণে চৌবিশটা বুলি কিছু কিছু কিতাপত উল্লেখ আছে।
হোম।
এতিয়া অহ চাবলৈ গ'লে শ্ৰী হৰিয় আমি পাইছোঁ দহটা অৱতাৰ এ এতিয়ালৈকে লৈছে মৎস্য অৱতাৰ, আহ কুুৰ্মা অৱতাৰ, আহ পৰশুৰাম, ৰাম শ্ৰী কৃষ্ণ, কৃষ্ণ, বুদ্ধ এইখিনি লৈ আছে এতিয়ালৈকে মই জনাত। এ মানে আমি যিখিনি জানো আৰু। এতিয়ালৈকে ল'বলে বাকী আছে কলকি অৱটাৰ, এই কলি যুগৰ শেষ মুহূৰ্ত্তত একেবাৰে ল'ব বুলি কোৱা হৈছে। নহয় জানো? এতিয়া আকৌ আ আকৌ শ্ৰী হৰিও আকৌ আছে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজন আছে। তাক ত্ৰিমূৰ্তি বুলি কোৱা হয়। আকৌ শুনো একেজনে বুলি একেজনে বুলিয়ে আমি গম পাওঁ। আকৌ শ্ৰী শিৱৰো লোৱা আছে ঊনৈশটা অৱতাৰ, তুমি তাৰ ভিতৰত এ বীৰভদ্ৰ আৰু নন্দী আটাইতকৈ শক্তিশালী বুলি কোৱা হয়।
অঁহ।
তো এই কথাবোৰ গোটেইখিনি যদি চোৱা হয়, তেতিয়া হ'লেনো গোটেই প্ৰক্ৰিয়াটো চোন একেটাই হয়গে। উমহ, অঁ একেটাই হয়। গতিকে মই আজি ধৰ্মাৱলী কিতাপবোৰ যদিও অকণমান মই আজি ধৰ চাইছোঁ। মই ভাবিছোঁ মানে আমি যিমানে নামঘৰ, মছজিদ, মন্দিৰ যিমান যি পূজা কৰোঁ বা নকৰোঁ সেই একেজন দেৱ দেৱী দেৱতাই মানে পৃথিৱীখন - নিয়ন্ত্ৰণ কৰি থকা এজনে আছে বুলি মই ভাবোঁ।
অ'কে।
অঁ মই মানে মোৰ উদ্দেশ্যে কৈছোঁ আৰু।
হয় হয় অঁ।
উম। মানে বেলেগ এ মই আজি এইটো কথাও কৈছোঁ তোমাক আজি আমি বিজ্ঞানৰ যুগত আমি বিজ্ঞান বিজ্ঞান মই সদায় মানো সদায় মানি আহিছোঁ বা ব্যৱহাৰ কৰিছোঁ, আজি যি ফোনত আ তোমাৰ লগত কথা পাতিছো। এয়াও বিজ্ঞানে। যদি এইখিনি যদি আমি নোপোৱা হয় যে আজি এইটো পৰ্যায়ত বা তোমাৰ লগত কথা পা তি থাকিব নোৱাৰিলোঁ হেঁতেন। গতিকে আমি অলপ ধৰ্ম পক্ষ আহ মানে আহ আধ্যাত্মিকো হ'ব লাগিব। একেবাৰে নুই ক'ব নোৱাৰোঁ কিছুমান কথা আৰু আমি বৈজ্ঞানিক ভাৱেও আমি আগবাঢ়িব লাগিব। কাৰণ আজি আমি এইটো পৰ্যায়ত আছোঁ কাৰণ আজি আজি যদি আমি চেট জি পি টি, বিং, দীপচি, কো পাইলেট, এনেকুৱা ধৰণৰ যদি আমি বস্তু ব্যৱহাৰ নকৰোঁ, তেনেকৈও আমি পিছুৱাই ৰাখিব লাগিব নহয় জানো? গতিকে আমি অকল ধৰ্ম ধৰ্মৰ পৰা কিবা কৰি থাকিলেও নহ'ব।
হয়, তাৰো তোমাৰ নিজা নিজা কৃটিছিজিম আছে বাৰু তুমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কৈছা যিহেতু। মানে তুমি যদি চাব চাবলৈ যোৱা তোমাৰ হিউমেন ক্ৰিয়েটিভিটি মানে তোমাৰ মানুহৰ যোনটো সজনশীলতা। আৰু তোমাৰ কি বুলি কয় আৰু মানুহৰ যোনটো নিজা মানে তুমি ধৰি লোৱা চাবজেক্টিভিটি মানে তোমাৰ বিষয়বস্তু নিষ্ঠতা। সেই ব সেই বস্তুকেইটাত সদায় মানে তোমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে বৰ্তমান মানে তোমাৰ আহ নুই কৰি আহিছে। আমাৰ এতিয়া ধৰি লোৱা কি বুলি কয় তুমি হয় মানে তুমি লাগিলে তোমাৰ এয়াই তোমাৰ একেটা বস্তুৱে তোমাৰ যিমানেই ভালকে বনাৱক তোমাৰ আমাৰ মানুহবিলাকে মানে আমি বস্তু বিলাক এনেকে চাওঁ যে আমাৰ মেমৰি আৰু বা আমাৰ পাষ্টৰ লগত কিছুমান বস্তু এনেদৰে জড়িত হৈ থাকে। যোনটো মানে বেলেগ বস্তুৱে মানে সেই ফিলটো দিব নোৱাৰে। লাগিলে তোমাৰ বস্তুটো দেখিবলে বেয়াই নহওঁক কিয়? তোমাৰ যদি মানে তোমাৰ তু তুমি যদি কাবাক ভাল পোৱা দেই সেই মানুহজনে বা সেই মানুহগৰাকীয়ে যদি যোনটো তোমাক মানে ড্ৰয়িং কৰি দিব মানে ধৰি লোৱা বা যোনটো কিবা এটা ধৰণে তোমাৰ ধুনীয়াকে কিবা এটা বনাই দিছে মানে সৃজনশীল সৃজনশীল ভাৱে তোমাৰ শিল এটাতে কিবা মুখ এখন আঁকি দিছে দেই। লাগিলে দেখিবলে বেয়াই হ'ব পাৰে। কিন্তু তোমাৰ কাৰণে তাৰ মিনিংটো মানে এটা বেলেগ ধৰণৰ হৈ যায়। কাৰণ কাৰণ তোমাৰ আৰ্টোৱে আৰ্টটোক স্পেচিয়েল নম্বৰ নাই। কাৰণ মানুহ গৰাক কীয়ে বা মানুহজনেহে আৰ্টটোক স্পেচিয়েল বনাই। সেই সেই সেইটো ক সেইটো ক্ষেত্ৰত মানে হয়, হয় তোমাৰ এ কেটা বস্তু এয়াই দিব নোৱাৰে মানে।
মই বিবেচনা কৰি আছোঁ। আচলতে কি হয় তুমি যোনটো কৈছা সেইটো হৈছে তুমি ধৰ মই এই ধৰিছো কৰুণবা এগৰাকী প্ৰেমিকাৰ লগত তোমাৰ প্ৰেম হৈছিলে। কিবা এটা ধৰ আমাৰ মাজত বিভেদ ভাদ হৈছে আমাৰ দুখ লাগিছে। সেই বস্তুটো যি যিটো আমি অনুভৱ সহানুভূতি পাইছোঁ, সেইটো আমাৰ এ আই বা যি যি এ তেনেকুৱা ধৰণৰ সৃষ্টি কৰে বা
হয় হয় হয়, সি যদি কিবা এটা মানে তাই বা তেখেতে যদি মোক কিবা এটা মন মানে শিল এটাত যদিও মুখ এখন আঁকি দিয়ে। সেই বস্তুটো মানে মোৰ কাৰণে অলপ মানে তাৰ যোনটো মিনিং আছে, সেইটো মিনিং বাত মেচিনে দিব নোৱাৰিবও পাৰে হয়টো হয়। হয় হয় হয় হয় হয়।
মই সেইটো বুজি পাইছোঁ কাৰণ আমাৰ সহায়ৰ অৰ্থহে বাৰু এইটো কোৱা হৈছে। কাৰণ এটা কথা কি হৈ যে তোমাৰ ধৰা এতিয়া কিবা এটা ঘপককে লিখিব লাগিছে বা ৰচনাখনে লিখিব লাগিছে। সেইবোৰ মানে
হয় তুমি মোষ্টলি ফৰ্মেটটো চাব পাৰা আৰু কিন্তু হয় মানে হয় কিন্তু মই ম মই ভাবোঁ যে তোমাৰ তেৰ বছৰ চৈধ্য বছৰ তেনেকুৱা লৈকে মানে তাত তাতকে তোমাৰ তোমাৰ খুব বেছি বিছ একৈছ বছৰ মানৰ মানুহকহে এ আই টো ইউজ কৰিব দিব লাগে। কাৰণ তোমাৰ সেইটো তেৰ চৈধ্য বছৰত মানে আমি চোৱা আমি কিমান ক্ৰিয়েটিভ আছিলো আজিকালিৰ দিনত তোমাৰ ছাত্ৰ -ছাত্ৰীসকলক চাবা তোমাৰ আজি কিবা এচাইনমেন্ট এটা দিছে তোমাৰ শিক্ষকজনেও তোমাৰ এ আই জেনেৰেট কৰি পিনে দিব ছাত্ৰ- ছাত্ৰীসকলেও এ আই জেনেৰেট। কৰি পনে লিখিব এতিয়া তোমাৰ বস্তুটো চিজন দিনে- দিনে কমি -কমি আহি আছে।
তুমি যোনটো কৈছা মই সেইটো সদায় এহ তোমাক মই প্ৰাধান্য দিম। কাৰণ এ এইটো কাৰণে আমি প প্ৰথমতে আমি নিজৰ মনৰ মগজু কিছুমান বস্তু পঢ়ি মেলি লিখিবলৈ চেষ্টা কৰিব লাগিব। আগতে যি শিক্ষানুষ্ঠানত কৰা হৈছিলে বা গছত তলত পঢ়িছিলোঁ বা ধৰ নেউতাকে পঢ়িছিলোঁ। দুই দুগুণ চাৰি দুই তিনিগুণ এনেকুৱা ধৰনক আমি যি খিনি পঢ়ি আহিছিলোঁ সেই বস্তুোৰ বৰ্তমান নাই বা সেই কাৰণে আমি আজি কেলকুলেটাৰ বিভাগ কাৰণে পাহৰি যাওঁ।
হয়-হয়-হয়। আমি যদি এতিয়া ভাবো ঘৰলে আহি পিনে একেখিনি কথাকে আমি যোনখিনি গছৰ তলত পঢ়িলো ধৰি লোৱা সেইখিনি যদি আমাৰ ম সেই আমি যদি একেখিনি কথাকে ভাবি থাকো ভাবি থাকো- ভাবি থাকো এতিয়া আমি হয়তো তাৰ পৰা কিবা নতুনত্ব এটা আনিব পাৰিম হয়তো আমি নতুন কিবা এটা এড কৰিব পাৰিম তাত কিন্তু আজিকালি তোমাৰ সেইটোৱে আৰু মানে মেচিন লাৰ্ণিঙৰ জৰিয়তে তোমাৰ ডাইৰেক্ট মানে তোমাৰ অবজেক্টিভ হৈ যায় যে বস্তুটো মানে তোমাৰ অকল ডেটা অৰিয়েণ্টেড মানে গোটেইখিনি বস্তু তোমাৰ সি দিয়ে -দিয়ে যে চব ডেটা সি দিয়েই দিয়ে যে সেইটো কাৰণে তুমি তোমাৰ ওচৰত সেই ছাবজেক্টিভিটিটো নাথাকে মানে তোমাৰ তুমি নিজৰ মনৰ পৰা বা তুমি নিজে মানে এজন ব্যক্তি হিচাপে কি -কি বস্তু যো -যোগ কৰিব পাৰা তাত তোমাৰ নিজৰ ইণ্ডিভিজুৱেল মাইণ্ডেদি? সেই বস্তুখিনি তোমাৰ
উম,
হেই হৈ যায় আৰু তেতিয়া গুচি যায়গে।
অ, মই সেইকাৰণে ভাবোঁ মানে আমি নিজেও প্ৰথম পঢ়িব লাগিব আমাৰ যিটো সুবিধা হৈছে অ, কেতিয়াবা খৰ ধৰ লাগিছে হেৰি লাগিছে এইবোৰ আমি জিখিনি শিকিব লগীয়া আছে ন‌, শিকিব লাগে তাৰমান কুৱা নালাগে নহয় লাগে বিবহাৰযোগ্যও হ'ব লাগে।
হয় -হয় -হয় তোমাৰ -তোমাৰ মেইনলি তোমাৰ এয়াই এইটো মানে তুমি যদি হয় -হয় -হয় তুমি যদি ভাল নিউজটো জানা তাত এয়াই তোমাক চবতকে বেছি মানে এটাই তোমাৰ অসুবিধা দিব সেইটো হ'ল তোমাৰ তথ্যবিলাক লগত তুমি কেনেদৰে ডিল কৰা মানে এতিয়া বহুত ডাঙৰ- ডাঙৰ তত তথ্যবিলাক তুমি হয় তুমি এখন ডাঙৰ মানে ফিজিকেল লাইব্ৰেৰী বিচাৰিবলৈ হ'লে তুমি বহুত বেছি কষ্ট কৰিব লাগিব কিন্তু এ আই য়ে তোমাৰ সেইটো সুবিধাটো হেৰি কৰি দিয়ে কিন্তু এতিয়া সেই বস্তুটো হয়- হয়- হয় তোমাৰ নৈতিক আৰু অনৈতিক তোমাৰ নৈতিক ব্যৱহাৰ তো তোমাৰ সেই সৰু ল'ৰা এটাই তোমাৰ মনত মানে ভালদৰে বস্তুটো কেটচ কৰিব নোৱাৰিবও পাৰে হয়তো।
হম -হম।
হয় -হয় -হয় কিন্তু মেইনলি তোমাৰ বস্তুটো এতিয়া পইচা আৰু বিজনেচৰ লগতহে তোমাৰ লগ লাগি আছে নহয় জানো তোমাৰ ডাঙৰ- ডাঙৰ টেক কোম্পনী বিলাকৰ?
হয় পইচা আৰু বিজনেছৰ ক্ষেত্ৰতে হৈছে এতিয়া মই এটা কথা কৈছো কাৰণ পঢ়াৰ কথা যিহেতু আহিছে এতিয়া তুমি কৈছা অকল ডাঙৰ- ডাঙৰ কোম্পানীৰ কথাকে ধৰ এইটো কথা নহয় ইয়াত পঢ়াৰ ক্ষেত্ৰতো আজিৰ নহ সম্পূৰ্ণ এটা ব্যৱহাৰ‌ ভিত্তিতে বুলি কব লাগিব। তুমি এনে মন কৰিবা যি প্ৰতিষ্ঠানবোৰৰ প্ৰাই পইছাৰ সন্মুখীন হৈছে। আজি ছাত্ৰহতক পঢ়াইছে আমি ফিজ দিছো। মানে আমি বহুত টকা দিছো মাহ -মাহেকে এটা ফিজ দিছো। গতিকে কিয় বিৱসায় ভিত্তিতে গৈছে।
হয় হয় হয় এইটো মূলত এনোক কোৱা এইটো কাৰণে হয় যে তোমাৰ যেতিয়া চৰকাৰখনে বাৰ্ডেনটো মানে নিজৰ বুজা মানে কান্ধত লব নিবিচাৰে। হয় হয় হয় তেতিয়া মানে সি প্ৰাইভেট ইণ্ডিভিজুৱেলবিলাকৰ কাৰণে বাই এন টি টি বিলাকৰ কাৰণে মুকলি কৰি দিয়ে আৰু।
এনেকৈ হলে এ চৰকাৰী প্ৰতিষ্ঠানসমূহ কি একেবাৰে বন্ধ হ'ব নেকি?
চৰকাৰী প্ৰতিষ্ঠানসমূহ তোমাৰ মানে মই যি দেখিছো ভৱিষ্যতলে মই মোৰ মতেতো মই মানে এইটো বৰ বেছি মানে বৰ নিকট সেইটো মানে বৰ বেছি দূৰত নাই আৰু তেনেকুৱা হোৱাটো কাৰণ তোমাৰ চোৱা এতিয়া তোমাৰ যিমানখিনি চৰকাৰী প্ৰতিষ্ঠান আছে। গোটেইখিনিয়ে তোমাৰ যোনটো ষ্টেণ্ডাৰ্ড হয় সেই ষ্টেণ্ডাৰ্ডটো তোমাৰ প্ৰাইভেটখিনিক মানে প্ৰাইভেট খিনিৰ তুলনাত সেইটো সিমান খিনি লেভেলৰ দিব পৰা নাই গতিকে তোমাৰ সদায় এটা ষ্টিৰ টাইপটোৱে কৰেট হয় ষ্টিৰ টাইপটো হল যে তোমাৰ অকল অকল মানে এচাম মানুহেহে সমাজৰ যোনখিনি একেবাৰে তলত মানে আৰু যোনখিনি একেবাৰে ডাউন প্ৰডেন অকল সেই মানুহখিনিহে মানে মানে উপায় নাপায় উপায়বিহীন হৈ পিনে সদায় চৰকাৰী সুবিধাসমূহৰ তোমাৰ উপভ মানে উপভোগী হব লগা হৈছে বৰ্ত-
এতিয়া মই এইখিনতে আৰু এটা মন প্ৰশ্ন হৈছে যি আমি যি কথা পাত- তিছো ধৰ প্ৰিক্ষানুষ্ঠানৰ ওপৰত কথা পাতিছো। এতিয়া তেনেকৈ হ'লে কি আমাৰ যিসকলে চৰকাৰী শিক্ষাৰ লগত জড়িত বা চৰকাৰী লগত আমি পঢ়িবলৈ যাওঁ বা বহুতে প্ৰাইভেট যাওঁ এতিয়া তেনেকে গলে কি এম চৰকাৰী প্ৰতিষ্ঠানত পঢ়া লোৱাসকলে কি আমি আগবাঢ়ি নোৱাৰে নেকি জীৱনত?
সেইটো জীৱনত আগবাঢ়িব পাৰে কিন্তু মোনোৱাৰ চোৱা তোমাৰ মই ক'ব বিচাৰিছোঁ যে তোমাৰ বস্তুটো যে অকল তাৰ কান্ধত হ'ব নালাগে মানে অকল মানে আগবঢ়া কথাটো যে অকল তাৰে প্ৰব্লেম সেইটো তেনেকুৱা হ'ব নালাগে সেইটো চৰকাৰৰ প্ৰব্লেম সমাজৰ প্ৰব্লেম হ'ব লাগে। এতিয়া তুমি যদি আগবাঢ়িব পৰা নাই সেইটো অকল তোমাৰ প্ৰব্লেম নহয় তোমাৰ লগত মইও আছো। একেখন তোমাৰ পৃথিৱীয়ে মানুহ যিহেতু গতিকে তুমি যদি আগবঢ়া নাই সেইটো প্ৰব্লেমটো মোৰ হয় অকল তোমাৰ বুলিয়ে নহয়। গতিকে যোনখন যোনখন আমাৰ ষ্টেট এণ্টিটি মানে যোনখন আমাৰ ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰখনে এই বুজ এনেকুৱা ধৰণৰ বুজাবিলাক লব লাগে কিন্তু বত- বৰ্তমান যোনটো উদাৰবাদ উদাৰবাদী যোনটো তোমাৰ নীতি। উদাৰবাদী নীতি মতে তোমাৰ চৰকাৰ এখন মানে যদিও এখন ৰেচনেল মানে যদিও এখন তোমাৰ আহ বুদ্ধিবাদী এ এটা এণ্টিটি কিন্তু সি মানে মা- ইণ্ডিভিজুৱেলৰ বাৰ্ডেনবিলাক নলয় মানে এগৰাকী ব্যক্তিৰ যিমান খিনি মানে জীৱনৰ তোমাৰ আহ মানে এপেক্ট আছে গোটেইখিনি এচপেক্টৰ এপেক্টৰে তোমাৰ যোনটো বুজা হয় তোমাৰ আগবাঢ়ি যোৱাই বুজা হওক পিছ পৰি যোৱাই বুজা হওক সেইটো মানে চৰকাৰৰ লগত কোনো হেৰি নাথাকে চৰকাৰখন উদাৰবাদী নীতিমতে এইটো কাৰণে অকল একজিষ্ট কৰে মানে এইটো কাৰণে অকল থাকে যে সি যোনবিলাক মানুহৰ প্ৰপাৰ্টি মানে মানুহৰ যোনবিলাক প্ৰাইভেট প্ৰপাৰ্টি সেইবিলাক পুলিচ আৰু তোমাৰ যোনটো আ চিকিউৰিটি মানে ইণ্টাৰনেল চিকিউৰিটিৰ প্ৰণালী সেই প্ৰণালীটোৰ দ্বাৰা মানে তোমাৰ প্ৰাইভেট প্ৰপাৰ্টি বিলাক মানে মানুহ যিকোনো মানুহৰ যিমানখিনি প্ৰপাৰ্টি আছে আৰু চব মানে যাতে তেওঁলোকৰ ওচৰত থাকে সেই বস্তুটোহে এঞ্চৰ কৰা। গতিকে তেনেধৰণে তোমাৰ অসুব মানে সেই সুবিধাসমূহ মানে তেওঁলোকে ল'বলে নিবিচাৰে আৰু গ্ৰহণ কৰিবলে তোমাৰ প্ৰাইভেট ইণ্ডিভিজুৱেলবিলাকক দি দিয়ে যে এইটো- এইটো তোমালোকে কৰা তোমালোকে যি বিচাৰা তেনেকুৱা।
হয় মই আৰু এটা বন্ধু এইখিনিতে কথা এটা মোৰ মন কৰিছো দেই প্ৰায় সংখ্যক আজি মানে সমাজৰ যিসকল অ মানে আ অভিভাৱক অভিভাৱকা যিসকল মানে তেওঁলোকৰ ল'ৰা ছোৱালীসক- সকলক মানে অসমীয়া যি বিভাগৰ অসমীয়া যি মাধ্যমত পঢ়াব নিবিচ- ত' আজি ইংৰাজী মাধ্যম পঢ়াবলৈ
হয় সেইটো মেইনলি মানে অভিভাৱক সক অভিভিকাসকলৰো ডাইৰেক্টলি তেওঁলোকৰো ভুল নাই কাৰণ তোমাৰ ছচাইটিখনে সেনেকুৱা ধৰণৰ হৈ- হৈ গৈ আছে যে বৰ্তমান।
হয় নহয় যদি তেনেকুৱা হয় আমাৰ অসমীয়া ভাষাটো কি নিশ্চাত হৈ যাব নেকি?
নইচাত হৈ যাব মানে সেইটো মানে আটাইতকৈ ডাঙৰ বৰ্তমান কনচাৰ্ণটো সেইটোৱে সেইটো অকল অসমীয়া ভাষাই নহয় মানে তোমাৰ বাকী নেটিভ বা লোকেল ভাষা আছে তোমাৰ যিমানখিনি স্থানীয় ভাষা আছে প্ৰত্যেকটো ভাষাই সেই বৰ্তমান সেই প্ৰব্লেমটো ফেচ কৰি আছে দেই তোমাৰ কি বুলি কয় এতিয়া এই মেইন মূল বস্তুটো হ'ল তোমাৰ চিষ্টেমিক- চিষ্টেমিক মানে তোমাৰ বস্তুটো প্ৰণালীবদ্ধ এতিয়া এই সেইটো সাধাৰণতে তোমাৰ হেৰিয়াৰ কাৰণে হৈছে তোমাৰ কি বুলি কয় গোলকীকৰণৰ কাৰণে হৈছে গোলকী তণ মানে এনেকুৱা হ'ল তোমাৰ যোনটো আটাইতকৈ ডমিনেন্ট মানে আটাইতকৈ যোনটো ক্ষমতাশালী যোনটো সংস্কৃতি হেই সংস্কৃতিটোৱে মানে সৰু -সৰু সংস্কৃতি বিলাকক যেনেকে আমাৰ অসমীয়া সংস্কৃতি মানে সি গিলি- গিলি গৈ থাকে। তুমি যদি ডাঙৰ গোটেই বিশ্বখনৰ লগত যদি তুমি মিলিবলৈ বিচাৰা নিজকে খাপ খাবলৈ বিচাৰা তেতিয়া তুমি সদায় চবত আটাইতকৈ ক্ষমতাশালী যোনটো সংস্কৃতি হয় তাৰ যোনবিলাক এলিমেণ্ট বা তাৰ যোনবিলাক মানে কি বুলি কয় অ, তোমাৰ হা মানে বস্ত মানে তাৰ যোনবিলাক পাহ প্ৰণালী বা হা মানেবস্তু আছে এ সেই বস্তুবিলাকৰ লগত তুমি মানে নিজকে খাপ খোৱাবলৈ বাধ্য হৈ পৰা। বৰ্তমান যুগত সেইটোৱে হোৱা দেখা পোৱা যায় যিহেতু মানে চমতাশালী আটাইতকৈ সংস্কৃতিটো হ'ল আমেৰিকাৰ সংস্কৃতিটো গতিকে সেইটো কাৰণে এ ইয়াত তোমাৰ যিমান খিনি ৰাষ্ট্ৰ আছে আনকি তোমাৰ একেবাৰে মানে ইচফৰ আফ্ৰিকাৰ দেশবিলাকো তোমাৰ মানে নিজকে মানে তোমাৰ ৱেষ্টাৰ্ণাইজ বা তোমাৰ এঙলিচাইজ কৰাত মানে তোমাৰ পিছ পৰি মানে সেইটো ক্ষেত্ৰত মানে তেহঁদি- তেহঁদিও পিছ পৰি থাকিব বিচৰা নাই। হয়-হয় তাৰ মাজতে আমি এতিয়া যেনেক কে তোমাক কিছু কোনো -কোনোৱে এটা, দুটা মানুহে প্ৰচেষ্টা চলাই আছে। কেনেবাকে -কেনেবাকে তোমাৰ অসমীয়া ভাষাটো ডিজিটেলাইজ কৰা বা তোমাৰ তেনেদৰে কি বুলি কয় তোমাৰ ইউনিভাৰ্চিটি লেভেলটোতো তোমাৰ এতিয়া ইউনিভাৰ্চিটি লেভেলটোত স্থানীয় ভাষাসমূহ নাই যিহেতু। তোমাৰ বি এ লেভেলৈকে থাকে। বি এ ওপৰত যদি তুমি পঢ়িব বিচাৰা তুমি সদায় ইংৰাজীতে পঢ়িব লাগিব। তোমাৰ সেই লেভেলটোতো যাতে স্থানীয় ভাষাসমূহ সুমিওৱা হয়। তোমাৰ অসমীয়াই হওক, বড়োৱেই হওক, কাৰ্বিয়েই হওক, বা তোমাৰ বিহাৰৰ ভোজপুৰিয়ে হওক মানে তোমাৰ চব বস্তু মানে প্ৰত্যেকখন মানে ৰাষ্ট্ৰ অসম মানে ভাৰতৰ ৰাজ্ৰৰ কাৰণে এটা একেবাৰে যোনবিলাক স্থানীয় লোকেল ভাষা সেই ভাষাবিলাক যাতে সোমোৱা হওক তাতে যাতে মানে তোমাৰ কি বুলি কয় এতিয়া বি মানে বাহিৰৰ তোমাৰ কনচেপ্ট বিলাক তাতেই যদি তোমাৰ মানে ট্ৰান্সক্ৰিপট বা তোমাৰ ট্ৰানঞ্চলেচন কৰা তোমাৰ তাতে যদি অনুবাদ কৰিব পৰা যায় তাতে যাতে পঢ়িব পাৰি তাতে কিতাপ চপ পা হয় সেইবিলাক প্ৰচেষ্টা এতিয়াও চলি আছে তেনেদৰেই মানে তোমাৰ যদি তুমি হায়াৰ এডুকেশ্যনলে বা তুমি উচ্চ শিক্ষালৈ যদি স্থানীয় ভাষাসমূহ আনিব পাৰা এতিয়া কি বুলি কয় কেৱল তেতিয়াহে তোমাৰ মানে ভাষাটো বৰ্তমান বচিব পাৰিব মোৰ মতে।
উম, এতিয়া তুমি যোনটো কৈছা ধৰ ইংৰাজী ভাষাটো সেইটো আমিও প্ৰাধান্য দিওঁ বা আমি এতিয়া ধৰ পৃথিৱীৰ আমি যিকোনো এখন দেশৰ লগত আমি যদি কথা পাতিব লাগে বা অইন ব্যক্তি আমি বাহিৰৰ যদি কথা পাতিব লাগে তেতিয়াহ'লে আমি ইংৰাজী তে পতা হয় সেইটোও মই বুজিছো নুবুজা নহয় সেইটোও লাগিব নলগা নহয় কিন্তু আমাৰ যি অসমীয়া যি ভাষাটো সেনেকেও তেনেকে হলেও দেখোন আমাৰ অসমীয়া ভাষাটো অ তেতিয়া নথকা হৈ যাব পিছলৈ।
হয় অস্তিত্ব থাকিবলে তোমাৰ হয়- হয় -হয় তোমাৰ যোনবিলাক এতিয়া কাৰ্যকৰী মানে যোনটো কাৰ্যকৰী তোমাৰ এপেৰেটাছ আছে মানে তোমাৰ যোনটো কাম কৰা ক্ষেত্ৰত তোমাক তাত যদি অসমীয়া ভাষাটো ভালকে মানে তোমাৰ ধুনীয়াকে চলি থাকিব পাৰে সেইটো ক্ষেত্ৰত তেতিয়া তোমাৰ যিকোনো স্থানীয় ভাষা এটা তোমাৰ হেৰি হৈ থাকিব মানে তোমাৰ মানে মা কোৱা খিনিৰ মাজতেই আৰু তোমাৰ প্ৰিজাৰ্ভ হৈ থাকিব আৰু ভালদৰে মানে তোমাৰ সেইখনৰ অফিচিয়েল লেং মানে ভাষা হিচাপে বনি থাকিব মানে তোমাৰ মানে অঞ্চলটোৰ।
মানে মই বন্ধু এইটো কথা ক'ব বিচাৰিলোঁ নহয় -নহয় মই এইটো কথা কাৰণ মই বহুতখিনি স্কুল, কলেজ যিহেতু গৈছোঁ। মই কিছুমান স্কুলত মই লক্ষ্য কৰিছো একচুৱেলি কাৰণ তো এনেকুৱা ন, যে স্কুল বিলাকত ইংৰাজী ভাষাই বেছিকৈ প্ৰাধান্য দিয়া হয় ইংৰাজীকে ক'ব লাগিব দিনে যেতিয়া আমি স্কুলত ছাত্ৰজনক চোৱা হয় বা শেষৰ পৰ্যয়াললৈকে মানে ইংৰাজীত কথা পাতিব অ, ইংৰাজীত পাতিব লাগিব। তাৰ সমান্তৰালভাৱে অসমত আছে যেতিয়া অসমীয়া ভাষাটো অলপ প্ৰাধান্য দিব লাগে মই এই অসমীয়া স্কুল বিলাকো কম যে ইংৰাজীতো ক'ব লাগে ইংৰাজীটো ক'ব লাগে অসমীয়াতো ক'বলে আমাক দুইটা ভাষাই দিব লাগিব।
তেনেদৰে ছিষ্টেমেটিক আকৌ তোমাৰ যদি এতিয়া মানে কাম চাম বিলাকত যিমানখিনি কাম আছে সেইবিলাকত যদি তোমাৰ অসমীয়া ভাষাটো ভালদৰে চলি থাকে বা আমি যদি এতিয়া মই ধৰি লোৱা তোমাৰ বহুতখিনি কথা মোৰ বৰ্তমান আগতে মানে আজি যদি আ আজি যদি আজি যদি মই পাঁচ বছৰ আগৰ কথা কওঁ তেতিয়া মই মানে তোমাৰ যোনবিলাক কাৰ্যকৰী যোনবিলাক মানে তোমাৰ আহ পৰিভাষা আছে সেই পৰিভাষাবিলাক মানে ধৰি লোৱা এতিয়া যেনেকে তোমাৰ ট্ৰান্সক্ৰিপট কৰা বা ট্ৰাঞ্চলেচন কৰা সেইটো তোমাৰ অসমীয়াত অনুবাদ বুলি কয় নহয় জানো এতিয়া মই মোৰ যদি আজি পাঁচ বছৰ আগৰ কথা কওঁ মই যেতিয়া তোমাৰ অসমীয়া মাধ্যমতে তোমাৰ মই শিক্ষা গ্ৰহণ কৰি আছিলোঁ তেতিয়া কি বুলি কয় মোৰ চব মানে তোমাৰ গোটেইকেইটা পৰিভাষাই মোৰ অসমীয়াতে সলশলীয়াকে আহিছিলে কিন্তু এ এতিয়া তুমি ধৰি লোৱা কি হয় মই যেতিয়া তোমাৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবলে আহিলোঁ ইয়াত কলেজলে তেতিয়া কি হয় মই মো-মো মানে মই নিজকে মানে তোমাৰ চিষ্টেমটোৰ লগত খাপ খুৱাবলে তোমাৰ ইংৰাজী ভাষাটো মানে বৰ বাৰুকৈ অধ্যয়ন কৰিব লগা হ'ল গতিকে কি হৈছে এতিয়া বৰ্তমান তোমাৰ কিছুমান পৰিভাষা তোমাৰ মুখত মানে তোমাৰ সদায় ইংৰাজীত দেখি থকাৰ কাৰণে নাহে। গতিকে তুমি প্ৰথম- প্ৰথম তুমি উচ্চ শিক্ষা ক্ষেত্ৰত তুমি প্ৰথম অ, স্থানীয় ভাষাসমূহ সুমিয়াব লাগিব তেতিয়া যদি তুমি সুমিওৱা এতিয়া তাত- তাত ধৰি লোৱা ফাৰ্ষ্ট ষ্টেপ টো তাত হ'ল ছেকেণ্ড ষ্টেপ সিটো হ'ব তোমাক কাম কৰা তোমাৰ যোনটো ৱৰ্ক প্লেছ তোমাৰ যোনটো কাম কৰা প্ৰতিষ্ঠান বা তোমাৰ যোনটো কাম কৰা জেগা কাম কৰা ঠাইত তোমাৰ আহিব। কাম কৰা ঠাইত আহিলে তোমাৰ তেতিয়া একেখিনি কথা যোনখিনি তুমি অসমীয়াত শিকিলা তুমি তাতো অসমীয়াত শিকিব পাৰিবা দেই মানে ইংলিছটো ইংৰাজী তো থাকিবই তোমাৰ লগতে তুমি তাতো বেলেগ ধৰণে তুমি সেইটো অধ্যয়ন কৰিব লাগিব। এছত নেক্সট কি হব তুমি তেতিয়া কাৰ্যকৰী যদি তোমাৰ হেৰিয়াত হৈ যায় মানে কাম কৰা প্ৰতিষ্ঠান বিলাকক হৈ যায় তেতিয়া তোমাৰ প্ৰাইমেৰী যোনটো তোমাৰ যোনটো বুনিয়াদী তোমাৰ যোনটো প্ৰাথমিক যোনটো শিক্ষাৰ খণ্ড সেই শিক্ষা খণ্ডটোত তেতিয়া আহি যাব মানে নিজে নিজে কাৰণ তোমাৰ এইটো বস্তুত যদি নাহে তেতিয়া তাত নাহিব তাত নাহে যদি ইয়াত নাহিব তেনেকুৱা হৈছে কথাটো।
অ মই সেইটোয়ে মানে এতিয়া তুমি যিখিনি কথা কৈছা বা সেইখিনি হয়। কিন্তু অ এতিয়া মই কিছুমান ল'ৰা ছোৱালী কি দেখো এতিয়া অসমত থাকি আমি অসমীয়া ভাষাটো যেনো আমি ক'ব পাৰিব লাগিছিলে বা অসমীয়া আমি বিষয়টো পঢ়িব পাৰিব লাগিছিলে। কিন্তু আজিৰ দিনত আমি গৈছিলো ইংৰাজী টিউচন কৰিবৰ কাৰণে, ইংৰাজী এ কেনে গ্ৰামাৰ ক হওক বা ইংৰাজী প্ৰশ্নটোবোৰ বা লেচনবোৰ বুজাই দিব বুজাই দিব পোৱাকে আমি টিউশন লৈ গৈছিলো কিন্তু আজি দিন অসমীয়া টিউশ্যন কৰিবব লাগে তুমি বহুত ছাত্ৰ ছাত্ৰী পাবা আজি দিনত।
হয় হয় হয় অসমীয়া টিউচন কৰিব লগা হৈ গৈছে হয়।
অসমীয়া টিউচন কৰিবলগীয়া হৈছে আমাৰ নিজৰ ভাষা নিজা সংস্কৃতি নিজা যি ভাষা থাকে। ই যদি আমি ব্যৱহাৰ যদি নকওঁ আমো কেনেকৈ জানিম সেইটো মিচা কথা নহয় গতিকে স্কুল বিলাকক মই সেইটো কথা কব গৈছো মানে অ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই সমানে মানে প্ৰাধান্য দিয়ক। মই সেইটো কথা কবলৈ গৈছো অ আচলতে আমাক ইংৰাজী ইংৰাজী ভাষা শিকিব লাগিব ইংৰাজী জানিব লাগিব আমি প্ৰত্যেক। আজি দেশৰ লগত কথা পাতিবলৈ ইংৰাজী লাগিব যিকোন এটা বিষয় আমি ইন্টাৰনেট চাৰ্চ কৰিব লাগ হেৰিটো। ইংৰাজী সুবিধাজনক হয় গতিকে ইংৰাজী জানিব লাগিব সমান্তলাৱে। আমাৰ অসমীয়া ভাষাটো শিকিব অসমীয়া ভাষাতে ক'ব লাগিব, অসমীয়া ভাষাবোৰ। অ যি এ ধৰ লিখিত কিতাপ পত্ৰ আমি এইবিলাকো পঢ়িব লাগিব গতিকে। অসমীয়া ভাষা ইংৰাজী দুইটা মোৰম তে প্ৰাধান্য দিয়ক বুলি মই মানে এ সেই বিষয়টো ক'ব বিচাৰিছো একচোৱেলি
হয় হয় হয় এতিয়া প্ৰাধান্য বৰ্তমান পাব আৰু তুমি যদি এ কি বুলি কয় তুমি আমি প্ৰচেষ্টা নিজে চলাব লাগিব আৰু যিহে তু তোমাৰ বৰ্তমান তোমাৰ চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পিছত একো কাম আগবঢ়োৱা নাই।
হয় হয় এতিয়াতো এতিয়া চৰকাৰী ভাষা হিচাপে কি প্ৰথমে ধৰ চৈধ্যটা আছিলে তাৰপিছত বাইশটা আহিলে এতিয়া অসমতে আকৌ এতিয়া চৰকাৰী ভাষা হিচাপে এতিয়া তেইশটা হ'ল, কাৰণ অসমীয়াত। অসমৰ এতিয়া বড়ো ভাষা আৰু অসমীয়া ভাষা দুয়োটাই আমাৰ চৰ কাৰি ভাষা হিচাপে, এতিয়া স্বীকৃতি প্ৰদান কৰিছে নহয় জানো গতিকে। সেই উদ্দেশ্য চাব গ'লে আমি। উ ভাষাবোৰ আমি তেনেকে গ্ৰহণ কৰিব লাগে বুলি ভাবোঁ তাৰ মানে কাৰণ এইটো আমাৰ চৰ কাৰি ভাষা আমাৰ যিটো কাগজ পত্ৰ আমি অসমীয়াাত লিখিলেও হ'ব, নহয় জানো। অসমীয়াই বুলিয়ে যে মই বহুতক এনেকুৱাও দেখিছো। বোলে ইংৰাজী জানিলে বোলে মানুহক মানুহ বুলি গণ্য কৰা হয়। অসমীয়া বুলি কলে অসমীয়া জানিলে বাকী যদি আমি ইংৰাজী নেজানো তেতিয়া মানুহজনক। মানে কিবা তুশ্য তাছোলিয় কৰা দৰে কিছুমানে ব্যৱহাৰ কৰে মই এনেকুৱাও। পাইছো মানে এইটো তুমি কি ভাবা।
তোমাৰ তোমাৰ ভাষাটো তোমাৰ সামাজিক ভাৱে আৰু ৰাজনৈতিক ভাৱে সদায় তোমাৰ মানুহৰ কাষ্ট, ক্লাছ আৰু মানে তোমাৰ বৰ্গ শ্ৰেণী আৰু তোমাৰ মানুহৰ যোনটো ষ্টেটাচ মানে মানুহৰ যোনটো তোমাৰ বৰ্তমান সময়ৰ কি বুলি কয় এইটো তোমাৰ যোনটো মানে সমাজত স্থান তাৰ লগত সদায় জড়িত হৈ থাকে তোমাৰ। আটাইতকৈ উচ্চ শ্ৰেণী বা আটাইতকৈ ওপৰত থকা মানুহবিলাকেই সদায় তোমাৰ। বেছি এচিবিলেচন হয় মানে বেছি মানে ভালদৰে তোমাৰ। এই পৃথি মানে। মানে গোলকীকৰণৰ পাছৰ যোনটো সমাজ ব্যৱস্থা তাৰ লগত মিলিব পৰা যায় কাৰণ। তেওঁলোকৰ, তোমাৰ সামাজিক তোমাৰ, আৰু অৰ্থনৈতিক দুয়টাই মানে মোন মানে, অৰ্থ থাকে তেওঁলোকৰ হাতত। সামাজিক অৰ্থ মানে তোমাৰ কাম কাম।
বন্ধু কি মানে এ বহুতো দেখা পাইছো কি ইংৰাজী জানিলে মানে গোটেই পৃথিৱীখন জনা যায় কিছুমান ভাৱ দেখা পোৱা যায় বহুত লোকক দেখা পাইছো আমি যদি অসমীয়া জানো মানে আমাৰ মানে কোনো তেওঁলোকৰ মানে একদম ভৰি তলত ধৰ। তেনেকুৱা ধৰণৰ কিছুমান পাইছ- মই মানে সেইকাৰণে কৈছোঁ এতিয়া চাবলে গলে চাইনা। আমাতকে বহুত উন্নত নহয় জানো উন্নত ৰাষ্ট্ৰ। তেওঁলোকে দেখোন ইংৰাজী বেছিকে নকয়ে সিহঁতৰ নিজা ভাষাহে কয়।
হয়। সেইটো বৰ্তমান যুগত সেই কি বুলি কয় ইংৰাজীটো তোমাৰ মেণ্ডেটৰী কৰা হৈছে তাতো কিন্তু তোমাৰ বেছিভাগ কিন্তু তাত মানে তেওঁলোকে নিজৰ সংস্কৃতিটো প্ৰিজাৰ্ভ কৰিব পাৰিলে আৰু সেইটো তোমাৰ সেইটো চাবলে গ'লেছ চাইনাৰ হিষ্টৰিটো আমি বেলেগ ধৰণে পঢ়িব লাগিব আৰু তোমাৰ লোকে তোমাছ পোৱা এতিয়া যোনবিলাক তেওঁলোকৰ আমাৰ যোন যেনেকে ভাওনা আছে।
হুম।
অ বাটদান তেনেকুৱা ধৰণৰ ভাওনাৰ দৰে যোনবিলাক মানে আমাৰ জনগোষ্ঠীয় বা তোমাৰ স্থানীয় যোনবিলাক মানে তোমাৰ কলা সংস্কৃতি আছে, চাইনাতো তেনেধৰণে ঢেই বিভিন্ন ধৰণৰ স্থানীয় কলা সংস্কৃতি আছে তাত থকা হান বা হান জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীয় মানুহখিনিৰ মাজত এতিয়া সেইবিলাক তেওঁলোকে কি কৰিছিলে তেওঁলোকে নেশ্যনেল মানে তেওঁলোক নেচনেলাইজ কৰিছিলে মানে তেওঁলোকে ৰাষ্ট্ৰীয়কৰণ কৰিছিলে ৰাষ্ট্ৰীয়কৰণ এনেদৰে কৰিছিলে যে তেওঁলোকে সেইবিলাক মানে তোমাৰ মানে অপেৰা অশক অপেৰা বুলি কয় সেইবিলাকক অপেৰা বিলাক তোমালোক তেওঁলোকে মানে এখন গ্ল'বেল ষ্টেজত মানে কেনেকে প্ৰতিষ্ঠা কৰো তেওঁলোকে তাত ধ্যান দিছিলে যে প্ৰথম কালচাৰেল ৰেভ মানে তোমাৰ সাংস্কৃতিক বিপ্লৱৰ পিছত প্ৰথমটো সাংস্কৃতিক বিপ্লৱৰ পিছত। তেওঁলোকে সেইবিলাক ল'লে তাত মানে যোনবিলাক তাৰ মানে মানে নিগেটিভ দিশ আছিলে তাৰ কিছুমান ধৰণে ধৰি লোৱা সকলো সংস্কৃতিয়ে কিছুমান কিছুমান নিগেটিভ মানে নেতিবাচক তোমাৰ দিশো আছে। যেনেকে তোমাৰ বৰ্তমান সময়ত নাৰীৰ স্থান ধৰি লোৱা কিবা কিবি ইত্যাদি ইত্যাদি সেইবিলাক বস্তু তেওঁলোকে তাৰ পৰা ফিল্টাৰ কৰি পিনে তাল পাৰ অ'ত অত পৰাই পিনে যোনখিনি তাৰ মানে ইতিবাচক দিশ আছিলে সেইবিলাক সেইবিলাক দ্বাৰা এটা এটা মানে অলপ নতুন ধৰণৰ মানে আৰু। সংস্কৃতি এটা মানে তোমাৰ তেওঁলোকে হেৰি কৰিলে তোমাৰ উলিয়ালে মানে। তাৰ পৰা ফিল্টাৰ কৰি কৰি দিছ দে- সেই সংস্কৃতিটো তেওঁলোকে গোটেই ৰাষ্ট্ৰজুৰি মানে প্ৰচাৰ কৰিলে। তেনেদৰে আৰু তাত মানে আৰু এটা কথা মানে চাইনাৰ সেইখন মানে তোমাৰ সমাজখন ভাৰতৰ দৰেই মানে হেই ডাইভাৰ মানে ভাৰতৰ দৰেই তোমাৰ ডাইভাৰ্চে হয় ডাইভাৰ্চ মানে তোমাৰ বিভিন্ন ধৰণৰো তাতে তাতো মানুহ আছে কিন্তু তাত তথাপিও মানে সেই চব বহুতে আটাইবিলাক মানুহৰ সংস্কৃতি বিলাক লগ লগাই -লগ লগাই - লগ লগাই এটা নতুন ধৰণৰ কিবা বনাবলৈ চে সৃষ্টি কৰা হৈছিলে আৰু। সেইটো সময়ত হয় গতিকে তেওঁলোকে এতিয়াও, হয় হয় হয়।
তেনেকুৱা ধৰণৰ বহুতখিনি দেশ আছে যেনেকৈ ফিলিপাইনছ আছে ধৰ চাউথ কোৰিয়া আছে লগতে ধৰ জাপ-
হয় চাউথ কোৰিয়া কিন্তু তোমাৰ চাউ চাউথ অকল অকল চাউথ কোৰিয়াৰ কেচটো খালি অকণমান বেলেগ চাউথ কোৰিয়া আৰু জাপানৰ। তাত মানে তোমাৰ ইংৰাজীক বৰ্তমান বেছি প্ৰধান্য দিয়া হয় কাৰণ তেওঁলোকৰ আমেৰিকাৰ লগত মানে তেওঁলোকৰ তায়েচ বিলাক বহুত ভাল।
অ, বৰ্তমান হৈছে কিন্তু আগৰ পৰা সেইটোয়ে চলি আছিল এতিয়া ধৰ জাপানো যেনেকে ইয়ে ভাৰতবৰ্ষৰ লগত বা অসমৰ লগত যোগাযোগ ৰাখিব বিচাৰে ঠিক তেনেকুৱা ধৰণৰে কথা।
হয়- হয় বৰ্তমান সেইটোৱে আৰু অকল এটা প্ৰান্ততে হোৱা নাই গোলকীকৰণে সকলোবিলাক প্ৰাণ মানে প্ৰত্যেকটো প্ৰান্ততে প্ৰভাৱ পেলাইছে। ইংৰাজী ভাষাটো প্ৰত্যেকটো প্ৰান্ততে লৈ আহিছে বৰ্তমান।
উম- উম
হয়।
এতিয়া অ এতিয়া শিক্ষানুষ্ঠানৰ ওপৰত এতিয়া চাবলৈ গ'লে চাইনা আৰু অসমতো বহুত পাৰ্থক্য আছে হয়তো
হয় আছে- আছে কাৰণ চাইনাত তোমাৰ যিমান বিলাক শিক্ষানুষ্ঠান আছে এখনো বেচৰকাৰী নহয়। গোটেইখন তাৰ কমিউনিষ্ট পাৰ্টী আৰু চৰকাৰৰ তলতে থাকে। আৰু সেই -সেইটো কাৰণে প্ৰত্যেকটো লেভেললে তোমাৰ সেইটো ফ্ৰিয়ে হয়।
আচ্ছ -আচ্চা সকলো চৰকাৰী ন' মই আজি গম
হয় -হয় -হয় কিন্তু তোমাক তাতো মানে এটা বৰ্তমান সময়ত তেওঁলোকে এতিয়াও চেষ্টা কৰি আছে তোমাৰ তোমাৰ আ মানে গাঁৱৰ গাঁও আৰু নগৰৰ পৰিৱেশৰ মাজত অকণমান মানে এতিয়াও ইনিকুৱালিটা ইনিকুৱালিটি এটা তাতো আছে বট বৰ্তমান ভাৰতৰ নিচিনা কিন্তু ভাৰতকে কম তথাপিও আছে।
আছে-আছে এতিয়া আমি মই এনেই কথাবিলাক লৈ লক্ষ্য কৰিছোঁ মানে এতিয়া তুমি যোনটো কৈছা গাঁও আৰু টাউনৰ বা নগৰৰ চহৰৰ মাজত কিছু পাৰ্থক্য আছে বুলি কথাটো হয় এতিয়া আমি যিবোৰ ভিডিঅ' দেখি থাকো বা ভিডিঅ' ফুটেজ যিবোৰ পাই থাকো আমি এ মানে সেইবোৰ সকলো মানে গাঁও বা চহৰৰ পৰিৱেশ সকলো দেখা যায় যিখিনি ভাল- ভাল সেইবিলাকহে দেখুৱাই থকা হৈছে।
হয় -হয় - হয়।
এনেকুৱা আছে যিবোৰ স্থান মানে আজিও ৰাচ ৰাস্তা পদুলিও বেয়া বা ঘৰৰ অৱস্থা ঠিক নহয় ঠিক তেনেকুৱাওঁ আছে।
কিন্তু তোমাৰ চাই মানে এটা- এটা কথা ভাল তাত তোমাৰ কি বুলি কয় গোটেইখিনি চৰকাৰীয়ে নহয় জানো তাত এতিয়া কি বুলি কয় তোমাৰ তাত মানে সেই মানে হাউজিং ক্ৰাইচিছ নাই মানুহৰ চবৰে মানে মডেষ্ট আৰু ডিচেণ্ট এটা -এটা ঘৰ আছে কিন্তু তাৰ বিপক্ষে ভাৰতত এতিয়াও মানে তোমাৰ ক্ৰিছ, চল্লিছ শতাংশ মান মানুহ তুমি দেখিবা তেওঁলোকৰ ঘৰ নাই।
হয়।
হয় তেওঁলোকে অঘৰী হৈয়ে জীৱন কটাবলগীয়া হৈছে।
মই -মই আৰু এটা কথা মই এই তুমি এইখিনি কওঁতে মই মন কৰিছোঁ এতিয়া ধৰ ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ আমাৰ এইবিলাক অঞ্চলত কিয় ৰাজপথত মানে পগলা হওঁক বা ভিক্ষাৰী হওঁক এইবোৰ মানুহ দেখা পাও। এতিয়া আমে ৰিকা হ, আয়াৰলেণ্ড হয়
সাধাৰণতে তেওঁলোকে সেই- সেইটো তেওঁলোকৰ এটা মানে কপিং মেকানিজিম। কপিং মেকানিজিম মানে এনেকুৱা তেওঁলোকে নিজৰ অৰ্থনৈতিক আৰু সামাজিক জীৱনৰ লগত যুঁজিব নোৱাৰি তেওঁলোকে মানে কিছুমান- কিছুমান মানে তেনেকুৱা ধৰণৰ তোমাৰ সম্পূৰ্ণৰূপে তোমাৰ অ, লিগেলো নহয় সম্পূৰ্ণৰূপে ইলিগেলো নহয়। তেনেকুৱা ধৰণৰ ব্যৱসায় বাণি মানে কিছুমান উলিয়াব মানে কৰিবলৈ বাধ্য হৈছে বৰ্তমান। কাৰণ তেওঁলোকক কি হয় সাধাৰণতে কিছুমান ক্ষমতাশালী বা ধন্য মান্য ব্যক্তিয়ে কণ্ট্ৰল কৰি আছে। তেওঁলোকৰ হাতত আঙুলিত নচুৱাই আছে। তেওঁলোকে কি বুলি কয় তেওঁলোকক মানে দিনৰ দিনটো মানে, কিবা কিবি কৰি মানে যেনেকে হলেও পইচা পাতি মানে এটকা দুটকা আনিবলৈ হেৰি কৰে। তাৰপিছত তাৰে মানে অকমান যিমানখিনি তেওঁলোকক লাগে, সিমানখিনি দিয়ে বাকীখিনি লৈ থৈ দিয়ে।
অ ঠিক এ অ মই তাকে সেই কথাখিনি মই ভাবো মানে বিভিন্ন ভিডিঅ' বিলাকত দেখো। কিন্তু ভাৰতবৰ্ষ বা আমাৰ এইবিলাক অহ ৰাষ্ট্ৰ বিলাকত তেনেকে দেখা পোৱা যায়, কিন্তু বাহিৰৰ বিলাক কিয় দেখা পোৱা যায় মোৰ মনত সেবিলাক প্ৰশ্ন হয় মানে। নোহোৱা নহয়। অ মানে যেন ৰাস্তা পদূলি তেনেকে দেখি থাকিলে ভাল নালাগে ন। মানে অঘৰি তেনেকে ধৰ উম।
মানে তোমাৰ চোৱা তোমাৰ সাধাৰণতে আমাৰ যোনটো ব্যৱস্থা হয় সেই ব্যৱস্থাটোৱে তেওঁলোকক মানে ভা মানে তেওঁলোকক ন্যায় দিব নোৱাৰিলে সেইটো কাৰণে মানে এতিয়া তোমাৰ চোৱা তোমাৰ আ সাধাৰণতে আমাৰ কাম বিলাকৰ বহুত অভাৱ আৰু যোনবিলাক কাম আছে সেইবিলাকক সেইবিলাকক সেইবিলাক কামত তোমাৰ চিকিউৰিটি নাই মানে তোমাৰ গেৰেণ্টি নাই একো। এতিয়া তোমাৰ মানে সাধাৰণতে তোমাৰ যদি এতিয়া ঝাৰখণ্ড বা উৰিষ্যা পৰা ঘপক কিনে মানুহ এটা যদি ইয়ালৈ আহিব লগা হৈ যায় মানে বেছিভাগতো মানুহ তুমি যোনবিলাক মানুহৰ কথা কৈছা, সেইবিলাক ইয়াৰ লোকেল মানুহতো নহয়। তোমাৰ সেইবিলাক নাই তোমাৰ কামৰ লগত জড়িত হৈ আহে, ধৰি লোৱা ইয়াত ফেক্টৰী এটা বনাইছে ফেক্টৰীটো তোমাৰ বৰ্তমান মানে তোমাৰ শ্ৰমিক শ্ৰমিকৰ প্ৰয়োজন। গতিকে গতিকে শ্ৰমিকৰ কাম কৰিবলৈ তোমাৰ সেইফালৰ পৰা কোনোবা আহিলে কিন্তু তাত কি হয় তোমাৰ-তোমাৰ, এতিয়া আমি যেনেকে কম মানে বেছিভাগ কাম কৰি আছো তোমাৰ মান তুমি নিজে ইণ্ডিভিজুৱেল কেপাচিটিটোৰ ওপৰতহে তোক পে'মেণ্ট দিব তোমাৰ আৰু এতিয়া যদি এটা কাম আছে, তোমাৰ যদি এ সৰু এটা কাম হৈ গ'ল। তাৰপিছত তোমাৰ না ইয়াত তুমি ক'ত থাকিছা না তুমি কৰ'বাত খাইছা তুমি এতিয়া ঘূৰি যাব পাৰা নোৱাৰা, সেইবিলাক সেইবিলাকৰ খিয়াল কোনো নেৰাখে। এতিয়া তোমাৰ গোটেইটো বুজা তোমাৰে গতিকে তুমি যদি এটা কাম কৰিলা টেম্পৰৰী, তোমাৰ তুমি কাম ওলালে তুমি আহি পিনে কৰি থৈ হৈ গ'ল তোমাৰ কাম তোমাক উলিয়াই দিলে কামৰ পৰা। এতিয়া তোমাৰ কামৰ পৰা ছুটি এতিয়া তুমি তোমাৰ ওচৰত কৰিবলৈ একো নাই, এতিয়া তুমি সেইটো কাৰণে কিছুমান এনেকুৱা চক্কৰৰ মানে তেওঁলোকে মানে কি বুলি কয় হেৰি হোৱাৰ, তেওঁলোকে আশ্ৰয় লোৱাৰ বাধ্য হৈ যায়, যোনবিলাক
বাধ্য হৈ যায়। কিন্তু এই এই বস্তু খিনি চৰকাৰে কিবা ব্যৱস্থা কৰিব পৰা নাযাব নেকি?
হয়, এই বস্তুখিনি চৰকাৰে তেতিয়াই ব্যৱস্থা কৰা কৰিব পৰা যাব, যেতিয়া তোমাৰ কি বুলি কয় ইয়াত থকা শ্ৰমিকসকলে নিজৰ মানে এখন, মানে তোমাৰ শ্ৰমিকসকলে তোমাৰ কি বুলি কয় ভাল মানে সুবিধা পাব, মানে শ্ৰমিকসকলৰ কাৰণে তোমাৰ ভাল তোমাৰ মানে মিনিমাম ৱেজৰ, মিনিমাম ৱেজ মানে ইমানখিনি দিবই লাগিব যেনেকে হ'লেও আৰু তেওঁলোকক চিকৰিটি দিবই লাগিব, আৰু এনেকুৱা কাম বিলাক যাতে এলিমিনেট কৰা হয় য'ত মানে তোমাৰ চিকৰিটি নাথাকে, আজি এটা কৰিছা কালি তোমাৰ দৰকাৰ নাই তোমাক লাট মাৰি খেদিব এনেকুৱা কামবিলাক চৰকাৰে নিজেই যাতে মানে বস্তু প্ৰতিষ্ঠানখনত অধিকাৰ কৰি পিনে চৰকাৰে মানে বেছি বুজা ল'ব লাগিব তেতিয়া- তেতিয়া মানে বস্তুটো তেনেকুৱা হৈ নাথাকিব।
এতিয়া অ, তুমি যোনটো কৈছা বা মই যিবিলাক মই কৈ আছো ধৰ এ তেনেকুৱা ধৰণৰ এতিয়া মই বাহিৰৰ কিছুমান আশ্ৰমৰ ভিডিঅ' বোৰ দেখি থাকো, বা বহুতো অসমীয়া ব্ল আৰু সেই ভিডিঅ'সমূহ প্ৰস্তুত কৰি আপলোড কৰিছে ইউটিউব ফেচবুক বিভিন্ন স্থানত, মই এনে লক্ষ কৰিছো বাহিৰৰ যিবিলাক ধৰা তেনেকুৱা ধৰণৰ আহ প্ৰতি হেৰি শিক্ষানুষ্ঠানৰ সব কিবাই হওক যিটো শিক্ষালোচক কথাও আমাৰ লগত জড়িত হৈ আছে গতিকে মই কব লৈছো গতিকে এই সকলো চিকিৎসালয়, শিক্ষানুষ্ঠান, বেবিটো জন্ম হোৱা পা সকলো দেখোন চৰকাৰে দায়িত্ব লয়। আমাৰ ইয়াত তেনেকুৱা নহ'ব নেকি?
তেনেকুৱা এতিয়া তোমাৰ নামত মানে এডুকেচন চেক্টৰটো আৰু হেল্থ কেয়াৰ চেক্টৰটো চৰকাৰে চৰকাৰৰ আণ্ডাৰত আছে কিন্তু তোমাৰ সেই বুলিয়ে এইটো নহয় যে চৰকাৰে তোমাক বিজনেছ কৰাত ৰখাব পাৰ ইয়াত তোমাক যিহেতু বিজনেছ কৰাত কোনো মানে হেৰি নাই কোনো তোমাৰ ৰখুৱা মেলা নাই গতিকে এতিয়া তোমাৰ তোমাৰ বেচৰকাৰী সেই এখন মইও খুলিব পাৰো তুমিও খুলিব পাৰা নহয় জানো?
নহয় সেইটো- সেইটো খোলাও থকা নাই এতিয়া ধৰ মই ধৰ আয়াৰলেণ্ড হওঁ আইচলেণ্ড এইখিনি কথাই কৈছো তেওঁলোকৰ মানে কি ছাত্ৰ - ছাত্ৰীয়েও সকলৰ বেবিটো জন্ম হোৱাৰ পা আহ প্ৰায় দছ, বাৰ বছৰলৈকে তেওঁলোকৰ চৰকাৰে দায়িত্ব লয় আৰু কিবা এটা বেমাৰ হ'লেও তেওঁলোকে লয় ঘৰৰ একো খৰচ নহয়।
এতিয়াই ল'ব পাৰিব মানে তোমাৰ যেতিয়া মানে তোমাৰ বেচৰ কাৰী বিলাকৰ ওপৰত চৰকাৰৰ অধিকাৰ থাকিব নহয় জানো তোমাৰ যদি দুইটাই থাকে তেতিয়া তোমাৰ চাবাচোন এটা নহ'লে বা এটা সময়ত তোমাৰ বেচৰকাৰী খিনিয়ে চৰকাৰক আঙুলিত নচোৱাব কাৰণ যাৰ ওচৰত পইচা থাকে তোমাৰ ৰাজনৈ ৰাজনীতিও সিয়ে কৰে। এতিয়া তোমাৰ কিছুমান কোনো -কোনো মানে গোটেই পৃথিৱীখনত তুমি এনেকুৱা দেখিবা যে কেইটামান কোম্পেনীৰহে হাতখন আছে। কেইটামান কোম্পেনীৰ হাতৰ আণ্ডাৰতহে আমি চবেই নাচি আছো গতিকে সেইটোক মনপলি বুলি কয় কেইটামান কম্পেনীৰ হে মনপলি আছে হয়- হয়- হয় এতিয়া সেইটো -সেইটোধৰণে তেওঁলোকৰ ওচৰত যদি এওঁলোকৰ ওচৰত যদি তোমাৰ আমাৰ অসমখনৰ অসম চৰকাৰৰ টুটেল জি ডি পি যিমান পি পি পি মানে অৰিজিনেল নমি এটা হল নমিনেল জি ডি পি এটা হল অৰিজনেল জি ডি পি টোটেল অৰিজিনেল জি ডি পি যিমান তাতকেও যদি বেছি কেপিটেল থাকে প্ৰাইভেট ৱেল থাকে বা প্ৰফিত যদি তাতকেও মানে মাহে